অ হেল্ল' কি কৈ আছিলা আপুনি তমাই পোৱা
অ ক
কিবা কৈ আছিল আজি অ তোমাৰ ক কাপোৰ কিনা
অ অ এই কাপোৰবোৰ বাৰু মানে ধৰক ভাল লাগিছিলে আৰু দে খুৱাই সটোৱে কৈ আছিলো
কিনিবা কিনিবা ভাল চাই বেছি বেছি সেইবিলাক কিনিব নালাগে
কেনেকুৱা বাৰু অ নাই নাই মানে তাই খালি তেনেকুৱা মানে কি আমাক বডি দেখাকে নহয় মানে অলপমান লং ধৰা পাৰ্টি ৱেৰ ড্ৰেছ এযোৰ ল'ব দিছে এযোৰে ল'ব দিছে পাৰ্টি ৱেৰ এদিন মানে এটা পাৰ্টি দিব অকল ত' মানে তাতে এইবিলাক যে ডাঙৰ ডাঙৰেই মানে কিবা যে ধৰা বাহিৰা চিংগাৰ বোৰত যে গান মানে ডাঙৰ মানে ৰিজৰ্টৰ ভিতৰত
এ মানে কেনেকুৱা ছিংগিং মানে সেনেকুৱা অভিয়াচলি ইংলিছত যোনটো মানে অকলে মানে কি বুলি কওঁ এনেকুৱা আৰু ত তাৰে হে মানে অকল সেই হব আৰু এনেই বাকীটো নাইয়ে কব গলে
অ কি কৰি আছা এতিয়া
আছো মানে এনে আৰু অলপমান
কিবা বনাই আছা নেকি
অ মানে মোৰ একজাম চলি আছে ত অকমান তাৰে মানে চাই আছো থাৰক যেনে কাম কষ্টমাৰ চাৰভিচ কি হয় এ বি এচন কি হয় এফ এম বি কি হয় সেইবোৰ। কেনেকৈ কি কৰিব লাগিল।
অ', অ'।
ভাল, ভাল। চাহটো খাল না নাই তুমি?
সেই কাৰণে
চাহ খালা নেকি?
নাই, নাই। এ মায়ে ফোন মাৰি কিনে মোক সুধিলে মোৰ মাও মানে ঘৰত কৰবাত খাওঁ গে। সেইকাৰণে।
আটা, অ'। কি ক'লে অ', আছোঁ আছোঁ ৰ'। কি ক'লে কোনোবা
হেল্ল'।
কোনোবা আহিছে নেকি?
নাই, নাই, দোকানত।
অ', কিবা মানে তুমি আনিব গৈছা কিবা খাবৰ কাৰণে।
অ', হয়।
ভাল, ভাল, কি খোৱা তুমি বেছি ভাল?
হম, হম।
তুমি কি হোৱা বেছি ভাল?
কালৰ এইটো কি হা হা কি ক'লে?
তুমি কি খু কি খাই ভাল পোৱা বেছি?
কেই তাৰিখ, দুটা দিব। কি মানে খাই যি ভাল পাওঁ বৰ্তমান নাই বাৰু ম'ম' মোৰ বহুত ফাষ্ট ফুড বুলি ক'লে ম'ম
অ', তুমি ম'ম' চম' খাই ভাল পোৱা ন'। অ', তুমি ম'ম' খাই ভাল পোৱা আচ্ছা ম'ম' কে কেনেকে বনাই, ম'ম' কেনেকে বনায়?
কেনেকে মানে বনাই আৰু বাট ভাল লাগে সেইটো দি দিয়ক। দশ টকাত বনাইছো ময়ডা দি পেলাই বনাই
ভাল ভাল।
উম। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'।
অ'। গম পাইছো তুমি ম'মটো মানে ধৰক আপোনাৰ পিয়াজ চিয়াজ দিয়ে তাৰমানে ময়দা দি মাৰি লয় ময়দা দি মাৰি লয় প্ৰথম
অ'
তাৰপিছত তোমাৰ এনেকে মাংস দিয়ে তাৰে পিয়াঁজ দি দিয়ে
অ অনিয়ন মানে পিয়াঁজ দিয়ে পিয়াঁজ নহৰু আদা পিচ কৰিপেলাই দিয়ে মানে বটি পেলাই ধুনীয়াকে বা থেতেলি দিয়ে তাৰপাছতে তাত হেৰি দিব আপোনাৰ আ
অ'
অ' অলপমান চয়া চচ দি দিয়ে
অ'
এইবিলাক অ এইবিলাক দি দিয়ে চুপটো ভাল বনায় এনেই চুপটো মোৰ বেছি ভাল লাগে খাই
অ চুপটো ভাল লাগে চুপটো বেছি মানে একদম যদি ভাল লগা বুলি কব যাওঁ মাটনৰ চুপ বেছি ভাল লাগে জোনটো মাটনৰ বনায়
বহুত ভাল লাগে চুপটো ভাল লাগে
অ' সেইটো ভাল লাগে
অ এইটো ভাল লাগে কিন্তু
হয় হয় কি ক'লে
চুপটো খাই ভাল লাগে মোৰ বেছি ভাগ চ চুপটো মানে ধুনীয়া কে বনাব লাগে মই সেইটোৱে বেছি ভাল পাওঁ
অ'
শুনা
হয় হয় বহুত ভাল লাগে পৰ্ক মম'টোও ভাল লাগে ন গাহৰি
অ হয় হয় ভাল লাগে কিন্তু এইবিলাক তাৰ মানে মাজে সময়ে এইবিলাক বডিৰ কাৰণে ভাল আপোনাৰ স্বাস্থ্যৰ প্ৰতি তি ভাল
চু চুপ চুপটো এইটোকাৰনে মাজে সময়ে খাব লাগে
অ
যেতিয়া তুমি চোপ বেছিকে খাবা তোমাৰ অলপ শক্তি হব তুমি যেতিয়া ছাগলী আনিবা নহয় ছাগলীৰ হাৰ্ডি, হাৰ্ডিৰ চুপ
উম অ'
সেইটোত মানে খুব প্ৰটিন পায়
অ হয়
সেইটো খাব লাগে সেইটো খুব খাব লাগে
অ' উম হয়
সেইটো মানে তুমি সপ্তাহত দুইদিনকে খালেতো আৰু ভাল বেছি ভাল দুইদিনকে খাবই লাগে
উম,
হয়, হয়, দুইদিন খাব লাগে, মই মানে খাইছিলো আগতে, মোৰ ঘৰৰ মানুহ আনি দিছিল, মই মানে বহুত ভাল পাইছো।
হয় বাৰু। ভালো লাগে, খাই।
অ, হে হয়। এইবিলাক মানে, আমাক সোৱাদটো বহুত। ভাল আছিলে, মোৰ বেছি দুৰ্বল আছিলে ন, সেইটোৰ কাৰণে মই এইবোৰ, মই খাইছিলো।
অ, আচ্ছা।
হয় আৰু পৰিবেশহিন খাব লাগে।
অ, আজিকালি পোৱাই নাযায়।
বোলো খাব লাগে, গৰু গাখীৰ খাব লাগে। গৰু, গাখীৰ খালী বেছি ভাল। উম, গৰু গাখীৰ খোৱাটো ভাল।
উম,
গাখীৰ খালে ভালে অলপ প্ৰটিন বিলাক, পাব ন। বেকাৰ মানুহ নিচিনা, মোবাইল টিপি লাভ
অ,
অ,
আগতে সৰু, থাকোতে হৰলিক্স খাইছিলো ন।
অ, হলিক্সো ভাল লাগে, হলিক্সটো ভাল। আগতে ধৰক আগতে, এইবিলাক জুনিয়াৰ হৰলিক্স বনবিতা খাইছিলোঁ, আপোনাৰ হয় বিনবিতা
উম,
সেইবোৰ, খাই থকাতটো নিজৰ কাৰণে খুব ভাল।
অ, হয়।
এতিয়া মানুহ বিলাকৰ যিমান আ, ভেজাল খাদ্যয় বিলাক খাই আছে, তোমাৰ খাৰ জাতীয় খাদ্য
এইকাৰণে মানুহ বিলাকৰ আজিকালি সোনকালতে মানুহ মৰি যাই আছে, পাতথৰ হয়, বেমাৰ আজাৰ বেছি চি, হয় মানে মেডিকেলত গ'লে আজিকালি বেমাৰ জৰ, মানুহ বেছি সংখ্যা হৈছে। এইবিলাক মানে হ'ল খাদ্যৰ কাৰণে হৈছে আমাৰ। এইবিলাক সেইকাৰণে ঘৰতে কিছুমান বস্তু কৰিব লাগে, জ্বালা শাক-পাচলি এইবোৰ ঘৰতে খাব লাগে।
অ, তাকে।
এইবোৰ খালে মেজ ভাল হয়, তেতিয়া বজাৰৰ পৰা কিনি আনিম, সেইবিলাক খাৰ থাকে, খাৰ মাৰি দি বহুত বেয়া, বহুত মানে বেয়া।
উম, হয়।
অ'।
নিজে কৰাটো বেছি ভাল, নিজে কৰিব লাগে সেইকাৰণে
উম, আৰু মানে, বাহিৰলৈ আজিকালি হাইব্ৰীড এইবিলাক কয় লাভ নাই।
নিজে সাহটো মানে
হা, হা
নিজে সেইকাৰণে মই ঘৰতে মানে, এইবিলাক শাক-পাচলি, জ্বলা এইবোৰ মানে, ঘৰতে কৰোঁ
অ', আচ্ছা, আচ্ছা। আপোনাৰ নিজৰ মানে
অ'। মোৰ ঘৰৰ খাদ্য, মই বেলেগ বজাৰত আনিব নাযাওঁ আৰু ঘৰৰ কলপচলা, কল, কলপচলা বনাব জানে নে?
অ', মই বাৰু তেনেকে বিশেষ নাজানো, বাট জানো আৰু অলপ-চলপ
কলপচলাটো তুমি আনি, কাটি আনিবা, তেতিয়া তুমি দীঘল-দীঘলকে কা-কাটিব লাগে সিচ-সিচকে নহয়, তুমি দীঘলকে কাটিবা, ধুনীয়াকে বনাবা, তোমাৰ বঢ়িয়া লাগা
অ', আচ্ছা।
গম পাইছে না?
অ', অ', বুজিছোঁ। বুজিছোঁ, বুজিছোঁ। হয়, কওকচোন। ৰ'ব দেই